হেল্ল',
হেল্ল',
অ' কোৱা?
শুনিছানে নাই।
হেল্ল',
শুনিছ নে নাই।
শুনি আছো কোৱা?
ভাত খালা।
খালো দিয়া তুমি,
জষ্ট খাই আহিচুহে
অহ, কিহৰে খালা।
মই ভাজি দালি ভাত সেইবিলাকে,
অহ।
তুমি
মোৰো চেইম দালি ভাজি।
কাহ।
কব নালাগে আৰু আজি কিমান গৰম।
বহুত গৰম দিছে আজি।
উম, কালি ইমান গৰম নাছিল নেকি? আজি যিমান গৰম।
অ' কালি অকমান কমি আছিল, আজি অকমান বেছি।
অহ'
পঢ়ি আছানে তুমি? কিবা ক'ব ধৰিছিলা?
নাই নাই নাই কোৱা তুমি?
কি পঢ়ি আছা?
এইবাৰ ফাইনেল দিম হাই ছেকেণ্ডেৰি।
আহ
উম, তুমি?
তোমাৰ ফ্ৰেণ্ড বুলিয়ে ক'ব পাৰা আৰু
হা?
তোমাৰ ফ্ৰেণ্ড বুলিয়ে ক'ব পাৰা।
অ' একেই মানে।
হ'ম।
অ' পিছে পঢ়া শুনা কেনেকুৱা চলিছে?
অ' পঢ়া শুনা পঢ়া শুনা কি আৰু কৰি আছোঁ আৰু
উম।
পিছে তুমি শুইছানে নাই?
উম, কৰি আছোঁ দিয়া।
উম, কৰা কৰা
উম।
হৈছেহিনে নাই পিছে চিলেবাছ?
উমহ
হ'ম?
নাই।
কিয় বা?
মই কেতিয়াবা, কেতিয়াবা পঢ়োঁ। কেতিয়াবা, কেতিয়াবা নপঢ়োয়ে পঢ়িব মনেই নাযায় শুয়ে থাকা হয়।
অ' মজা। আইতা শুই থাকিবা পঢ়িব নালাগে আৰু ন।
উম, তাকে।
একোৱে নাথাকে মনত যিমান পঢ়ো আছা ওলাই যায় ইফালে এখন কাণে সোমাই এখন কাণে। নে ওলাই যায়।
উম-উম, পঢ়ি থাকিলে কি মন নবহে মানে পঢ়াত?
এনেকুৱায়ে হয় ধৰা আৰু।
উম, পঢ়ি থাকা সময়ত চাগে আজে বাজে কথা চাগে মাইণ্ডত
পঢ়া কথা উম, তোমাৰো মানে।
অ', মোৰ মোৰ হয় কানেটো তোমাক
অ', মই কি কৰো মই কিতাপখন মেলিম পেলাই কিবা কিবি ভাবি থাকোতে দে যাই জানা। মা আহে যেতিয়া তেতিয়া পঢ়া হয় আৰু নহবা মোবাইল টিপি থকা হয় আৰু। উমহ, মা নাথাকাত
তোৰ ওচৰতে থাকিব আও ন'।
উমহ, মোবাইলটোছ প, মানে চাই থাকো চাই থাকো লাগে।
জানো মানে একেটাই ন' তুমিও হায় ছেকেণ্ডৰী দিবা মইয়ো হায় ছেকেণ্ডী ফাইনেলটো দিম ন'। জানো ন'।
এনেকা সময়ত কিয় এনেকুৱা হয় জানো।
অ', ফাইনেল থাকে যে দিবলে একজাম থাকে যে। সেইকাৰণে
উম
মা হত ক'ত?
মা আছে ঘৰ
পিছে ঘৰত কোন কোন থাকে?
মোৰ ঘৰত মা ময়ে থাকো এতিয়া মানে পাপা থাকে বাহিৰত বা বা নাৰ্ছ কৰি আছে যে তো' বা থাকে তেজপুৰত।
পিছে তোমাৰ ঘৰ?
মোৰ ঘৰ ইফালে আৰুজ
অহ, বহুত গৰম দিছে বেয়া আজি
উম, ক'ব নালাগে আও আজি গৰমটো।
কালিতকে দশ গুণ বেছি।
বতাহ অকণো নাহে জানা। এনেকুৱা গৰম দিছে। উম আজি নাই, বৰষুণ দিয়া নাই দেই।
আমাৰ বতৰটো অকণমান ডাৱৰীয়া নিচিনা কৰিছিলে, বতাহকন দিলে, তাৰপিছত আৰু যিখন ৰ'দ দিছে।
তেজপুৰ চাইডে বৰষুণ দিছিলে বোলে। আগবেলা, আমাৰ ফালে নাই দিয়া নাই। সেনেকা গৰম হৈ ছে, তাতে গছ গছনিবিলাক কাটি পেলোৱা হ'য় যে আজিকালি।
উম, আজিকালি গছ নাই বুলিয়ে ক'ব পাৰি। মেইন ৰোডত তো একেবাৰে গছ নাই।
এ, এইবিলাকত জেগাতে দিব লাগে ন'? মানুহ চানুহ আহি তাত জিৰণি চিৰণি ল'ব।
মেইন ৰোড, মেইন ৰোডবিলাকত যে, একডাল যদি কিনাৰত যদি গছ থাকে। খুল্লা একো নাই, চেংচংকে ৰ'দ লাগি থাকে। গছ এডাল দুডালটো থাকক ন' কিনাৰত, গছো নাই।
মানে অলপ জিৰাম বুলি ক'লেও, মানে জিৰাবলে জেগা নাই।
সেইটোৱে, গাড়ীৰ ভিতৰতে সোমাই থাক, গোপ গোপনিত আও মানে।
এনেকুৱাই হয় আৰু। সেনেকা দি, এতিয়াতো ওলাই যাবলৈ মন নাযায় কতো।
আকৌ ইমান যি খনহে ৰ'দ দিছে।
ঘৰখনত থাকিলে কেনেকুৱা লাগে।
ফেনৰ পেও গৰম হাৱা ক'ব পে গৰম হাৱা তাছত পৰি থাকিলে টাইলচাপিও গৰম হাৱা।
ক'ব নালাগে টাইলছ বিলাক যে আজিকালি বহুত গৰম হৈ থাকে। অ এতিয়া ৰাখ উ, স কিন্তু ঠাণ্ডা দিনত এনেকুৱা ঠাণ্ডা হৈ থাকে।
ঠাণ্ডা দিন একদম ভৰি দিব নোৱাৰি।
উম
পিছে ছাগলী আছে নেকি তোমালাৰৰ ঘ ঘৰত।
নাই
তেনেহলে ছাগলীয়ে মাতি আছে।
ছাগলী মানে আমাৰ ৰাস্তাৰ ফালে মানে মই অলপ ৰাস্তাই ৰাস্তাই খোজকাঢ়ি ফুৰিছো যে মানে বেলেগৰ বাৰীত আছে। ৰ'দ নাই এতিয়া অলপ ঠাণ্ডা হৈছে অলপ।
হেৰি তোমাৰ গৰম বন্ধ দি দিলেনে নাই?
দিলে।
ফুৰিবলৈ নিযা
তাকে ভাবিছো।
কজোৱা হয় জানো মামাৰ ঘৰত যাবলৈও মন নাযায়। ওচৰতে বেছি দূৰো নহয়।
অ মামা ঘৰ ওচৰতে নেকি ক'ত মামা।
উম আমাৰ ইয়াৰ পৰা বাৰু দূৰ আছে তেও মানে ওচৰৰে লাগে নতো অলপ আৰু অলপ দূৰ হ'ব লাগে।
হুম।
মাক ক'ব পাৰা ন।
উম ন অলপ দূৰলৈ বিয়া হবলৈ ক'ব লাগিছিলে।
ধ দিয়া আহ
তোমালোকৰ ঘৰত কি কি আছে?
আমাৰ ঘৰত কি কি আছে?
উম মানে ছাগলী এইবিলাকৰ জন্তুৰ কথা কৈছো।
অ জন্তুৰ কথাই কৈছা মই জোলোত এনেকে কৈছা।
মোৰ দগী এটা আছে তাপিছতে বাকী মানুহে আছে বাৰু।
উম কোন কোন আছে তোমাৰ ঘৰত?
মা আছে মই আছোঁ ভণ্টি এজনী আৰু মই।
উম
আৰু দগি এটা সেইকেইটাই
অ
তোমালোকৰ পিছে ছাগলী কিবা কিবি
আমাৰ ঘৰত আছে মুৰ্গীয়ে আছে আৰু বেলেগ একো নাই। ছাগলীটো এতিয়া কান্দিব তত পাইছে। অথনিবা মনে মনে আছেই ইফালে মই আহিলেই কান্দে ছাগলীটো এ নহয় আমাৰ চিনাকি নহয়ে ছাগলী উম ন সিহঁতৰ ঘৰৰ মানুহ আহিছে বুলি ভাবিছে চাগে
মাত এটা লগাই দিয়া আহিলো বুলি
আমি নাজানো নহয় ছাগলী মাত উলাব
ক'ত যাম বুলি ভাবিছা গৰম বন্ধত
উম তুমি কোৱাচোন ক'ত য ক'ত যাম বুলি ভাবিছা
মোৰতো লগৰৰ লগত মইতো শ্বিলং যাম চাগে
বা শ্বিলং যাবা তোমালোকৰ ল'ৰা খিনিয়ে ভালেৰে যাবলে কৰিব দিয়ে আমাৰ ছোৱালী মানুহ ক'তো যাবলৈ কৰিবই নিদিয়ে আৰু
নিদিয়ে আৰু হয়নি ফেমেলি লগত নোযোৱা কিয়
হো
ফেমেলীৰ লগত নোযোৱা কিয়
আমাৰ ফেমিলি ঘৰতচোন দুজনে থাকো এতিয়া চব কামে কামে
বা ভণ্টি দাদা কোন আছে
মোৰ বা আছে বা আকৌ কামতে বিজি
আৰু মা পাপা
উম আমি চাৰিটাই পৰিয়াল বাৰু
ঠিকে আছে
এনেই আইতা আইতাহত আছে বাৰু বৰ্তাহত সিহতে বেলেগকে খাই আমি বেলেগকে খাওঁ আৰু
মানে কি এক্সট্ৰা এক্সট্ৰা এনে এনে ঘৰৰ ওচ
উম ওচৰত
কি গৰম পৰিছে ন?
উম' কব নালাগে। গে আৰু। কিমান বাৰ মুখ ধোৱা হয়। হিচাপ কৰিব নোৱাৰি।
হ'ব দিয়া, দিনটোৰ ভিতৰত পাঁচ বাৰান গা ধুলোঁ নেকি।
বেছি গা নোধোৱা, গৰমত বেছি গা দিলে বেয়া, মানে গৰম হেৰি হৈ থাকে না। পিছত চাবা চেটেপ হৈ থাকিবা একেবাৰে।
এই দিয়া ইমান গৰমত থাকিব পাৰি নেকি, চেটেপ হ'লেই ভাল। যিহে গৰম পৰিছে, মানুহ মানে ভালে থকা মানুহতটো প্ৰেছাৰ উঠি মৰি যাব।
ক'ব নালাগে আৰু। আৰু যে আমিতো ধৰা আমি ঘৰত আছো ন। ত' আমাৰতো অলপ অলপ টো আৰামেই হে যে বোকা ৰুব, ৰ-ৰুব যোৱা মানুহ কঠিয়া মাৰিব যোৱা মানুহ
কি পথাৰত এডাল গছ না থাকে গছ পাবলৈ নায় বুলি ক'ব পাৰি, পথাৰত গোটেইখন খোলা। গোটেই যিমান খিনি ৰ'দ আছে, মানে মানুহটো গাতে পৰহি চাগে।
উম' সেইটো ক'ব নালাগে এইটোতো চবৰ তাতে আছে আমাৰ ইয়াত বাৰু ইমান গছ গছনি আছে বাৰু, কিন্তু আমাৰ
এনেওঁ গাওঁ, মানে গাওঁ বিলাকত ন, গাওঁবিলাকত গছ গছনিবিলাক বেছিভাগ পোৱাই যায়। এনে টাউন এৰিয়াবিলাকত নোৱাৰি।
উম' নোৱাৰি নোৱাৰি সেইটোতো ক'ব নালাগে আৰু।
সেইটোয়ে বাইদেউ গাওঁবিলাকত তোমালোকো গাৱতে পৰা চাগে ন, অহ গাওঁবিলাকত মানে গছ গছনিতো থাকেই বেছিভাগেই থাকে, কিন্তু মানে এই গাঁও এলেকাবিলাকত নোৱাৰি। গাঁৱলীয়া পৰা যদি ওলাই আহিলা, কেনেবাকে যদি নক নগৰ-চগৰ এনেকে আহিলা, চেছ আৰু।
ক'ব নালাগে আৰু। আমাৰ বৰ্তাহতৰ বোকা ৰুই আছে, মোক কৈ আছে মই নাযাওঁ। ইমান গৰম বোকা ৰুব যাবলে নোৱাৰি।
উম' যাবা যাবা ৰুই আহিব পাবা।
উম'।
তোমাৰ আকৌ মানে, বেলেগে কাম কৰিলে আকৌ তোমাৰ এনেও মানে হেৰি হয় ন মানে। কি বুলি কম আৰু। বেয়া লাগে ন, বেয়া লাগে বোলো।
উম' বেয়া লাগে দিয়া, কিন্তু কি কৰিবা খোৱা মানিটো পাবলৈ কাৰণে কৰে। মোক যে মানিটো নিদিব বোকা ৰুই দিলে।
সেইটো হয়, সেইকাৰণে ঘৰতে মানে ন।
ঘৰ ঘৰতে থাকাই ভাল জানা, ঘৰৰ মানুহ এটা তুমি ৰুব যাবা তুমি মানিটো নোপোৱা। তুমি বেলেগ এটা ৰুব যাব মানি পাবা। কিন্তু মই বেলেগ এটা ৰুব গ'লে মোক ক'ব তই থয় তই পইচাই তোক পইচাই লৈ গুছি যা, তই ৰুবই নালাগে ক'ব মোক।
ভাতকেইটা মানে অকনমান সৰহকে খাবা গম পাইছা।
কি?
ভাতকেইটা মানে অকমান সৰহকে খাবা। মানে প্ৰটিন চটিন থকা বস্তু, ভিটামিন চিটামিন থকা বস্তু। ত' অকণ সৰহকে খাবা। তেতিয়া যদি অকণমান যদি গাঁত বল আহে।
মই ততেই চেটেপ হৈ থাকিম চাগে, আৰু বোকা ৰুব গ'লে। কিন্তু আমাৰ নদী পথাৰত যে বৰমাহতৰ ৰুৱে যে তোৰ অলপ বতাহ চতাহ মাৰি থাকে বেছি ৰ'দতটো নালাগে গাত, কিন্তু টো গা। মানে গাঁওৰ পথাৰত যে। বহুত ইফালৰ পৰা ৰ'দ, ইফালৰ পৰা ৰ'দ, আহি যায় ন। বহুত দিগদাৰ ৰুবলে।
আচ্ছা। অ তেওঁ আজি বেছ মানে বেছিতকেও বেছিয়ে মানে আজি, গম পাইছা?
উম আজি বহুত লাগিছে ন গৰমটো
আজি বহুত দিছে
উম
বাৰু